হেল্ল'
অঁ স্মিতা কি কৰিছা
অ শুনিছা
শুনা পাইছো
আহ আছো ৰ বা এনেই গান শুনি আছিলো
অ গান শুনিছা
উম জুবিন গাৰ্গ
অ জুবিন জুবিন গাৰ্গৰ অ তাকে জান মইো এনেই থাকিলে কাম কৰিলে জুবিন গাৰ্গৰে গান শুনি থাকো মানু্হ তু নোহোৱা হৈ গল কিন্তু মানে আ গান বিলাক ত জীয়াই থকা যেনেই পায়
অ সেই উঊনৈছ চেপটেম্বৰ টটো
তাকে তাকে
অ চাব গৈছিলানে তোমালোকে ইয়াতে যে ৰাখিছিলে
নাই চাব যোৱা নহল
অ আমি গৈছিলো অ জুবিন খাট অ তাত টো আমিও গৈছো আৰু তোমাৰ ইয়াত যে ৰাখিছিল যে তিনিদিন ইয়াতে ৰাখি
অ নাই নাই নাই যোৱা নহল সাহসে নহল জানানে যাবলৈ
হয় নেকি আমি বেয়া লাগিলে অ মোৰতো ঘৰটো তেওঁৰ ওচৰতেতটো জুবিন গাৰ্গৰ ঘৰটো আমাৰ ওচৰতেতটো কাহিলী পৰাত টো অ সেইখিনিয়ে আমি সদায় মানে ৰাতিপুৱা ফুৰিবলৈ চুৰিবলৈ গ'লে কেতিয়াবা যাওঁ আৰু। উম সেই ফুৰিবলৈ ৰাতিপুৱা তেতিয়া, কিন্তু তেওঁৰ ঘৰৰ সন্মুখেৰে আহা হয় এই চিনাৰ্জী এপাৰ্টমেন্টটো যিটো আৰু। টো আমাৰ ওচৰতে হয়, তাৰপিছতে আৰু আৰু মই মোৰ এই এয খবৰ পালোঁ আৰু খবৰ পোৱাৰ পিছদিনাখনো আমি গৈছিলো আৰু মানে। চাবলে এবাৰ, তেতিয়া আহি পোৱা নাছিল। আৰু তথাপিও উম, একদম মানে কিবা আৰু মানুহ ঢেৰ আৰু মানে এনেক হ'ল, তাৰপাছত তালৈও গ'লো।
উম, তাকে চাবলে যোৱা নহ'ল মই হেৰিতে চাই আছোঁ আৰু। টিভিত, চাইছোঁ আৰু ফোনত চাইছোঁ তেনেকে চাই আছোঁ।
উম, ইমান চাগে মানুহে আগতে কেতিয়াও কন্দা নাই ন'।
কিবা এটা স্বতঃস্ফূতভাৱে কান্দোন ওলাই আহিছে ন' তেওঁৰ কাৰণে? আৰু, আমিতো বাৰু তেওঁক দেখিছো তেওঁৰ প্ৰগ্ৰেম চাইছোঁ গান শুনিছোঁ আমি সৰুৰ পৰাই তেওঁৰ গান শুনিছোঁ, ইমান আহ মানে অন্তৰ চুই যোৱা গান।
উম, উম, উম, উম, উম, উম,
মোৰ সৰু ল'ৰাটো, পাঁচ বছৰীয়া ল'ৰাটো তাৰমানে তা তেওঁৰ মানে সি গান, ভাল
জয় জুবিন দা।
জুবিনৰ এক্টিংটো কৰে জুবিন দাৰ জুবিন গাৰ্গৰ।
অ', অ, অ, অ, এহ ৰৈ ৰৈ বিনানেখন চাই চাই অ, ইমান বেয়া লগি চেন মই লাষ্টত যে তোমাৰ দেখা যে দুখ লাগিছে আচলতে কোনোৱে অস অসমৰ মানে মানুহে ভবাই নাছিলে একচলি এই এইটো যে হ'ব পাৰে এনেকুৱা অ অ অ অ ভবা নাছ
কিমান গান বনাই আছিলে মানে পপুলাৰ বুলি ক'লে তুমি জনপ্ৰিয় হৈছিলে মায়াবিনী তাৰপিছত তোমাৰ অনুৰাধা গানটো
প্ৰথম প্ৰথম মায়াবিনী খনে আছিলে নে
আৰু তোমাৰ এজাক বৰষ
অ কি ধুনীয়া অকল অসমীয়া বুলি
ৰুমালৰ ৰুমাল অ অসমীয়া বুলি নহয় তোমাৰ বলিউডৰ ইয়া আলি দিলটো সি বতা এইটো গানটো কিমান জানে কিয় জানে মন
আৰু সমানে সমানে বেংগলী গানো গাইছিলে
অ বেংগলী গান বেংগলী গান আৰু বহুত গান গাইছিলে
উম অকল যে অসমতে আছিলে সেনেকুৱা নহয় মানে
নহয় নহয় ধেমালি তুমি নাই নাইনটিন ছেভেণ্টি টুত জন্ম হৈছে ন দুই হাজাৰ পঁচিছলৈকে তোমাৰ চল্লিছ হাজাৰ গান গাইছে
চল্লিশ হাজাৰ হৈছে ন মই কিবা বিশ হাজাৰ বুলি ভাবি আছিলো
নহয় চল্লিশ হাজাৰ গান গায় উম তেওঁ এখন প্ৰগ্ৰেমত কৈছিলে নহয় অন ষ্টেজ কিবা অলপমান গণ্ডগোল লাগোত তে তেওঁ কৈছিলে আজি প ত্ৰিছ বছৰে মই পয়ত্ৰিছি হাজাৰ ত্ৰিশ হাজাৰ গান
গান গাইছে অ শুনিছ শুনিছ অ হা হা হা হা হা এ মায়াবিনি যে এতিয়া যে প্ৰাৰ্থনা নিচিনা হয় ন গ'ল
মায়াবিনীতো পুৰা একেবাৰে তেওঁ কৈয়ে গৈছে
অ' অ' এইটো গাবা আৰু কেনেকে মোৰ প্ৰথম কোনখিনি বেয়া লাগিছে জানানে সেই দ এয়াৰপৰ্টত অহাৰ পিছত যে আমাৰ অসমীয়া ল'ৰা খিনিয়ে যে গাইছিলে যে গানতটো যে মায়াবিনী বুলি মানে অ' বা কেনেকুৱা চকু পানী ওলাই গৈ। ছিলে।
অসমীয়া হিন্দী বুলি নহও কিয় মানে অসম ভাৰত গোটেই বিশ্বতে জুবিন গাৰ্গে। সেইদিনা আজি দুদিন আগত মই এটা নিউজত দেখিলোঁ পাকিস্তানৰ কিবা আফগানিস্তান নে পাকিস্তান মানে সেনেকুৱােশ জুবিনৰ নামৰ কিবা চিত্ৰ অংকন
ধছে হা হা আৰু উ ভিউ যে কিমান মিলিয়ন হৈছিলে হয়নে এই গোৰত মানে জয় জৱ ধৰিছিলে আৰু অকল যে আমাৰ অসমৰ মানুহে ত্ৰিবিউট দিছে সেনেকুৱা নহয় ফৰেইন কাণ্ট্ৰিৰ পৰা তোমাৰ লণ্ডনত হৈছে সেই হৈছে মানে
সকলো দেশৰ মানুহে দেশে বিদেশে
উম, সেইকেইটা দিন মানে মনত ৰাখিবলগীয়া দিন আৰু সেই তিনদিন।
সচাকে- সচাকে সচাকে আৰু ইমান কম বয়সত অ' মানে বাৱন্ন বছৰ বয়সত তেওঁ কিন্তু মানুহে এশ বছৰ জীয়াই থাকিলেও ইমান খিনি কৰিব নোৱাৰে। বাৱন্ন বছৰত যিমান খিনি তেওঁ কৰি থৈ গ'ল। মানে আবেগ এটা জুবিন বুলি কলে অসমীয়াৰ আবেগ।
অ' মানে কি হেৰুৱালে সেইটো গম পোৱা নাই মানুহে একচুৱেলি এতিয়া। হয়নে, কি কি হেৰুৱালো আমি মানে।
শিকাৰ পৰা আৰম্ভ কৰিছিলে নাইনটি টুত সেইটোৱেতো বহুত মানে বা
ঊনৈছশ বিৰান্নব্বৈ চনত।
উম, তাৰ পিছত তোমাৰ বিহুৱে চাবা নে সেয়ে চাবা। লোকগীত অকল যে তেওঁ মানে আধুনিক গীত গাইছিলে সেনেকুৱাটো নাছিলে তোমাৰ। লোকগীত তাৰ পৰা আৰু ৰাভা সংগীত বিলাক চাবচোন পুৰণা ৰাভা সংগীত বিলাক কি ধুনীয়া তেওঁ নতুন সেই তেওঁৰ তেওঁৰ মাতত গাই থৈ গৈছে তো।
আৰু শব্দবোৰ বহুত স্পষ্ট হয় অসমীয়া শব্দবোৰ বহুত স্পষ্ট। ষ্ট হয়।
স্পষ্ট আৰু তোমাৰ বৰগীত বোৰ চাবাচোন বেছিভাগ বৰগীত তেওঁৰ মাততে আছে মানে এতিয়া যদি তুমি গুগল বা কিবাহত চাৰ্চ কৰা ন মানে তুমি। আৰু অকলটো তেওঁ সেইটোতে নহয় তোমাৰ লিখাটোও নিজে কৰে শব্দবিলাক তেওঁৰ
নিজৰ, নিজৰ কবিতা বহুত কবিতা লিখিছে বহুত কবিতা লিখিছে।
এই হিৰেন ৰেন্দ্ৰনাথ ভট্টাচাৰ্যৰ বহুত কবিতা তেওঁ গান কৰিছে ন যেনে নিয়ৰৰে ফুল সেই গানটো যে। সেইটোতো হীৰেন্দ্ৰ নাথ ভট্টাচাৰ্যৰ এটা
নহয় নৰ নৰ্থ ইষ্টৰ নৰ্থ ইষ্টৰ ভাষা মণি নৰ্থ ইষ্টৰ যিবিলাক ভাষা তোমাৰ তুমি তাৰে বহুত ভাষাত তেওঁ মানে গান গাইছে
গান গাইছে গ অ
কাৰ্বি মিচিং ৰাভা গাৰু ডিমাচা চব গাইছে এইবোৰ আৰু তাৰপিছত তোমাৰ বাকী অসমৰ নৰ্থ ইষ্টৰ বাহিৰৰ চাবলৈ গ'লে তোমাৰ তামিল গাইছে তেলেগু
ৰ গাইল হা হা হা
গুজৰাটী নেপালীও গাইছে
নেপালীও গাইছে অ বহুত
পাইছে নেকি হয়
ইংৰাজীও গাইছে কিন্তু কম আৰু ধৰা পৰিমণতকে অ উম তথাপিও মানে জনপ্ৰিয় গ
জনপ্ৰিয় জনপ্ৰিয় আৰু তোমাৰ ইমান সহজ কথা নহয় যে চল্লিছটা ভাষাত গান
উম উম উম উম আৰুতো বহু অ আৰু বু বহুত সৰু ইচ্ছা কৰিলে তেওঁ মুম্বাইতে থাকি যাব পাৰিলে হয় হয় নে নহয় কোৱা
কিন্তু তেওঁ অসমখন ভাল পাই কাৰণে
গুচি আহিলে আৰু নিজৰ মানে সেয়া মাতৃভূমিৰ প্ৰতি যে এটা থাকে ন মৰম শ্ৰদ্ধা মান মানুহৰ মানে
তেওঁ কৰিছেও অসমখনৰ কাৰণে বহুত খিনি কৰিছে বানপানী হওঁতে আহ মানুহৰ পৰা তেওঁ ৰেলী কৰি পেলাই আহ পইচা গোট
উম, উম, উম, হয় হয় কৰা। আহ সঁচা অৰ্থত যদি শিল্পী বুলি কোৱা যায় ন' মানে এ-এইবিলাকহে মানে প্ৰকৃত শিল্পী মানে।
প্ৰকৃত শিল্পী সঁচা শিল্পীৰ দায়িত্বটো তেওঁ পালন কৰিছিলে আৰু তেওঁ, তেওঁ ধনী মানুহৰলগত লগত তেওঁ ইমান টকাৰ অভাৱ নাই, তেওঁ ধনী মানুহৰ লগত ইমান সাধাৰণ মানুহৰ লগত তেওঁ থাকি ভাল পাইছিল কাৰণে আজি, গোটেই জনতাই কান্দিছে, এজন মানুহ নাকান্দা মানৰ দুখ
বৰষুণত তোমাৰ ভিজি ভিজি ল'ৰাবিলাকে মানে গান চাই আৰু ফাংচন। জুবিনৰ প্ৰ'গ্ৰাম বুলি।
আমাৰ জীৱনত মানুহ, এনেকুৱা ডাঙৰ মানুহ বহুত ঢুকাইছে, কিন্তু জুবিন গাৰ্গ ঢু গাঁউতে যিটো ঢৌ দেখ
দেখিছোঁ, পাহৰিব নোৱাৰি সেই যিখিনি বৰজাৰৰ পৰা ধৰা গুৱাহাটী তে কাহিলীপাৰালে লৈ কিমান বেছি দূৰনো বেছি দূৰতো নহয়, তোমাৰ ধৰা হয়নে? গাড়ীত আহিলে আধা ঘন্টা পঞ্চল্লিশ মিনিটত পাই যায়, তোমাৰ হয়নে? সেইখিনি ৰাস্তা জুবিন গাৰ্গক লৈ আহিবৰ দিনা প্ৰত্যেকজন মানুহ ৰাস্তাত ওলাই আহিছিল জালুকবাৰীৰ পৰা, আৰু সেই সময় খিনি লাগিছিল পাঁচ ঘন্টা সময়। আৰু বিশ্বৰত্নটো অ, বিশ্বৰত নটো হৈছেতো কিমান মানে সেইৰ ভিতৰত সভা যাত্ৰাটোত কিমান মানুহ হোৱা। ছেকেণ্ড ল নেকি এখন তোমাৰ মাইকেল জেকচনৰ হেত ইমান মানুহ হৈছিলে আৰু আমাৰ অসমতমাৰ সেই জুবিন গাৰ্গকৰ নাম পাতিব উম মন কৰিছে
জুবিন গাৰ্গৰ অ মন কৰিছো মন কৰিছো এইটো দিছে চবতে দিছে এইটো মানে হিষ্ট্ৰ্ৰী এটা বনি গৈছে।
অ-অ আৰু অকল সেইদিনাইটো নহয়হে সেই কন্টিনিউ সেই তিনি দিন তোমাৰ
সদায় সদায় হৈ আছে তেওঁ ব্ৰাহ্মীণ তেওঁ ব্ৰাহ্মীণ আছিলে।
অ, ব্ৰাহ্মিণ আছিলে। অ, বৰঠাকুৰ আছিল। অ, বৰঠাকুৰ আ আছিলে। জীৱন লগুনডাল চিঙি পেলাইছিলে ন নিজৰ মানে তেওঁ মানে জ ধৰ্ম ইমান নামানিছিলে আৰু মানে উ
তেওঁ মানে কি আৰু মানে ৰামীণ হিচাপে যদি লগুণডাল লৈ পেলাই মই মোৰ তেওঁ তাৰমানে এইটো কথা বুজাইছিলে লগুণডাল লৈ যদি মই সমাজক ভাল মানুহ এটা য দ পাৰো মানে সেইটো মানে লগুণ যোগ্যতা তেওঁ নিজক বুলি নাভাবে আৰু সেইকাৰণে তেওঁ কৈ গৈছে যে ভাল কাম কৰি গ'লে, যাব পাৰিলে ভগৱানে মোৰ কাৰণে মানে কি ভগৱানে মোক আশীৰ্বাদ তেনেকে দিব।
উম, উম, উম ই মান পিছত আৰু সেই কুকুৰৰ পোৱালীকেইটা যিহেতু কেনেকুৱা মৰম কৰিছিলে সেইকেইটা। কি চাবাচোন তুমি যে লৈ আনিছিলে যে তালে। দেখিছিলা নে তুমি বেচৰাগিটাৰ? কান্দিছে আৰু মানে
অ', কুকুৰৰ-কুকুৰ একচুৱেলি কুকুৰবিলাক তেওঁ একচুৱেলি জন্তু, জীৱ-জন্তুৰ প্ৰতি তেওঁৰ বহুত মৰম গছ-গছনি, গছডাল যে কেইবছৰমান আগত
অ', মৰি গৈছিলে পুৰণি ঘৰখনৰ এ উম
এইবিলাক ভগৱানেও আৰু ভাল মানুহবিলাক যিবিলাক বহুত ভাল মনৰ পৰা ভালেবোৰ মানুহ বেছি দিন জীয়াই না
নাথাকে অ'। আৰু মানে কি তেওঁৰ মানে পৰিয়ালটো ভাল আছিলে। ধৰ দেউতাক এজন ধুনীয়া এ চি এছ বিষয়া আছিল হয় নে নহয়? তাৰপিছত ভনীয়েক জংকী বৰঠাকুৰ। জংকী বৰঠাকুৰো এনেকে ঢুকাই গ'ল। তাৰ পিছত উম, তাৰ পিছত তাৰ পিছত এইযোৰ পা পামী বৰঠাকুৰ নেকি পামী বৰঠাকুৰ। তো গোটেই কেইটা ল'ৰা-ছোৱালী সিহঁতৰ মানে সেয়া এই সাংস্কৃতিক ক্ষেত্ৰখনত মানে আগবঢ়া হয়।
আৰু পঢ়া-শুনাৰ ক্ষেত্ৰতো বহু বহুতখিনি তেওঁলোকৰ জ্ঞান আছে। সাধাৰণ জ্ঞান বুৰঞ্জীৰ জ্ঞান সকলো জ্ঞানেই জুবিন গাৰ্গৰ ওচৰত আছিলে। সেইকাৰণে যেতিয়া সা সাক্ষাৎকাৰবিলাক দিয়ে তুমি চাবা।
উম, বিনা বিনাদিধাই কিছুমান কথা ক
চব কথা ক'ব পাৰে। তেওঁ এইটোও কৈছে যে মই কৰিবৰ কাৰণে এইখিনি এইখিনি গোটাবৰ কাৰণে বহুতখিনি সময় বহুতখিনি কচ ষ্ট মই হেৰি কৰিছোঁ। মানে লগাইছোঁ ইয়াতে
তেওঁ কিন্তু মানে সেই শিক্ষা-দীক্ষাত যে ইমান ওপৰলে আছিলে সেইটোও নহয় হয়। কিন্তু তোমাৰ খুব কিতাপ পঢ়িছিলে।
কিতাপ পঢ়িছিলে।
অ', বহুত সৰু। অ', অ', অ', তেওঁ কিন্তু আন